হেল্ল' আ শুনা পাইছো কি কৰি আছা? এ আছো ৰবা এনেই আছো চাহ খালো চাহ খাই এনে আছো এতিয়া তুমি?
অ-অ
তুমি কি কৰিছা এতিয়া?
মইো আছো এই এনেই আছিলো এতিয়া৷ এই মানে আমাৰ ঘৰৰ মানুহে বজাৰত গৈছে এ আহি পোৱা নাই তাকে ৰখি আছো৷ কি মই মানে আমাৰ এই কিবা এখন মিটিং এখন আছিল মিটিংখন কৰিলো৷ এই তেতিয়া তুমি ফোন মাৰোঁতেই কাৰণে ধৰিব পৰা নাছিলোঁ, বহুত গৰমো পৰিছে।
গৰম আছে, বৰষুণো দি আছে। কিন্তু গৰম
হয়-হয়।
এই অলপ বৰষুণোতো দিলে, অলপ আগত বৰষুণ দিছে। এ তোমাৰ-তোমাৰ লোকৰ ফালে দিছে নে?
ইয়াতে অকনমান দিছিলে দেই, দুপৰীয়াৰ সময়ত।
অ
দুপৰীয়া সময়ত দিছিল।
হয় নেকি, আৰু তাতে দু দুপৰীয়াই দিছিল। আমাৰ ইয়াতো দুপৰীয়াই দিছিল তোমাৰ।
হয়-হয়।
অ, বাকী ওলাই নাযাওঁ কতো?
এই এতিয়া আৰু নাযাওঁ, সময় হ'ল না ভালে খিনি।
উম' আঠটা বাজিলেই তোমাৰ, আঠটা কিমান হ'ল? আঠটা সাত হ'ল।
হয়-হয়।
উম' অ, দুপৰীয়া কিহে দি খালা ভাত?
অ, দুপৰীয়া আমাৰ অ, টেঙাৰ আঞ্জা বনাইছিল, গৰম যিহেতু। গৰমত টেঙা আঞ্জাই ভাল আৰু টেঙা মাছ।
অ, অ।
হয়নে?
তাকে আমাৰো তোমাৰ মাছে বনাইছিলোঁ ৰবা, এই মানিমুনি, ভেদাইলতা।
অ-অ, ও গৰমত মানে এইবোৰ বেছি এ টেঙা জাতীয় খাদ্যয়ে ভাল।
অ-অ, টেঙা জাতীয় বস্তুৱেই হ'ল। সেইটোৱে আৰু তোমাৰ।
মোৰ গ নাই
ব বৰষুণ দিব কিজানি ৰাতি, মানে তোমাৰ দিয়াৰ চান্স আছে ৰাতি।
হয়-হয়।
তোমাৰ তোমালোকৰ ফালে কেনেকুৱা কৰি আছে কি বতৰ মানে?
আমাৰ ইফালে মানে আজি প্ৰায় তিনিদিন মান হ'ল মেঘা-মেঘি কৰি আছে। ৰ'দ তেনেকৈ নাই। তথাপিওঁ মানে এনেই গৰম এটা আছে। মাজতে অলপ বৰষুণো দিয়ে।
অ'।
তেনেকুৱা ধৰণৰ।
সেইটো। আমাৰ ইয়াতো তেনেকুৱাই তোমাৰ এই এনেকেই আছে তোমাৰ কিন্তু বৰষুণ দিলেওঁ মানে তোমাৰ গৰমতো কমা নাই।
অ!
সেইটোৱে।
হয়।
সেইটোৱে আৰু মানে
অ'হ
এনেকুৱা আহিছে, বজাৰত সি যোৱা নাই নেকি সি এতিয়া।
বজাৰ আমাৰ এই আ আহিলোঁ ৰবা এইমাত্ৰ। এই মা দেউতাহঁতে বজাৰ কৰি আনিছে। শাক-চব্জীৰ অ।
অ, আজি যোৱা নাই নেকি তোমাৰ সেইদিনা এদিনৰ দি।
আজি এই আগবেলা আছিল। এ আজিৰ পৰা সেইকাৰণে কেইদিনমানে জিমত যাব পৰা নাছিলো। এতিয়া অহা কালিৰ পৰা যাব পাৰিম আৰু হয়। তুমি অটো ওলাই-ওলাই অ, নাই এইকেইদিন যাবই পৰা নাই খতি হৈছে।
এ যোৱাই নাই ৰবা যোৱাই নাই মইও আজি দিনটো ঘৰতে থাকিলো।
অ হয়।
টাইমে মানে নহ'ল মানে তেনেকে।
অ অ
ৰাতি যিন যেনেকুৱা টাইম হ'ল তোমাক।
অ অ।
যাব ওলাইকে যাম কিজানি অলপ পিছত নটা মানতো যামেই।
অ অ ক'ত দেৰি বিতে তোমালোকৰ গাঁওৰ ফালে।
গাঁৱত ৰাতি আৰু খেলা চাব যাওঁ।
খেলা ক'ত চোৱা
এ আমাৰ লগৰ এটা লগৰ ঘৰত চাৰিজন পাঁচজন মানে চাওঁ
অ অ ফিফা।
ফিফা চাই আহিছো যোৱাকালিও সেইটো। টোপনি মানে কম হৈছে যোৱাকালি দেৰটা বজাত হৈছিল খেল।
অ
ডেৰটা বজাত চেছ কৰি তোমাৰ তিনিটা বজাত চিধাপ্পাৰ পৰা চাওঁ।
অ ৰাতি আৰম্ভ হয়।
অ ৰাতি হয়।
অ অ অ
বাকী তুমিতো জিমত কালি যাবা কিজানি
অ কালিৰ পৰাহে যাব পাৰিম
অ
এই গৰম যে ইমান বৃদ্ধি পাইছে তুমি কি বুলি ভবা ইয়াৰ প্ৰধান কাৰণ। ইমান জে গৰম
কি কবা আৰু গোটেই খিনি তোমাৰ মানুহৰে ভুল এইবিলাক।
অ
গছ গছনি বিলাক নহয় হৈছে আৰু তোমাৰ কিহৰ কাৰণে বাঢ়িছে এইটো। এইবিলাকে আৰু তোমাৰ গছ গছনি।
কল কাৰখানা বৃদ্ধি হৈছে গাড়ী মটৰ
তিএছে। গাড়ী কি ক'ম আৰু হৈ থাকিব এইবিলাক আৰু হ'ব দু দুদিন পিছত
অ অ হয় আৰু মানে এই গোলকীয় উষ্ণতাটো বৃদ্ধি পাইছে
খোৱা বৃদ্ধি পাইছে তোমালোকৰ খানা কেইটামান কেইটামানত
অ নটা মানত বনাব যায়
অ বনাৰ যাই দহটামান বাজেই আৰু খাওঁতে তোমালোকৰ
আৰু সেই নটা মানত বনাব যায় তোমাৰ চ চাৰে দছ তাত খোৱা যায় ভাত খোৱা যায়
মানে আজিকালি গাঁও চহৰ নগৰ বুলি মানে কোনো মানে পাৰ্থক্য নহয় যে এদিৰ আগতে মানে আছিল বোলে গাঁও বিলাকত মানে সোনকালে ৰন্ধা বঢ়া গধূলি হল মানে ৰন্ধা বঢ়া কৰি খোৱা লোৱা কৰি শুৱেই আৰু আজিকালি তেনেকুৱা নহয় মানে নে কি
অ এনেকুৱা নহয় আজিকালি আজিকালিতো তোমাৰ মানে দেৰিকে হয় তোমাৰ আগতেতো সোনকালে শুইছিল গাওঁৰ মানুহবিলাকে
হয় হয়
এতিয়া আৰু
মানে আগতে এ গাঁৱত লাইনৰ সুবিধা নাছিল আজিকালি সুবিধা খিনি হৈ গ'ল
হৈ গ'ল হৈ গ'ল৷
উম
এতিয়া সুবিধাখিনি মানে হৈছে সেইকাৰণে যেতিয়া ইচ্ছা তেতিয়া বনাই৷
অ-অ
তেনেকুৱা
হয়৷
মানে সেইটোৱে আৰু তোমালোকৰ মানে টাউনতে টো টাউনত কিন্তু দেৰিকে খাই টাউনৰ ফালে৷
দেৰিকেই খায় প্ৰায় মানে মই দেখিছোঁ কিছুমানৰ ওচৰে পাজৰে মানুহবিলাকে কয় বোলে মানে অফিচ কাছাৰীৰ পৰা তেওঁলোক আহি পাইহে ধৰা নটা দছটাত কিছুমানে আহি পায়হে গতিকে খাই লৈ খোৱালৈকে প্ৰায় বাৰটা এটা কিছুমানৰ বাজি যায়৷
কিছুমানতো মানে তোমাৰ দেখিছো গুৱাহাটীত দুটা এটা তেনেকুৱা বাজি যায়৷ উ
হয়-হয়
উ মানে তোমাৰ এই ইহঁতে আৰু বিভিন্ন ধৰণৰ মানে। টাউনত আৰু চব মানে তোমাৰ থাকে ন এইবিলাক কিছুমান প্ৰগ্ৰেম চাব যায়।
অ-অ হয় আৰু মানে এতিয়া কিছুমানে অ অফিচ কাছাৰীৰ পৰা বহুত দূৰ-দূৰ ঠাইত অফিচ কাছাৰী থাকে। তেওঁলোকে মানে আহোতে-আহোতে গতিকে কেতিয়াবা তেওঁলোকে বাহিৰত
হয- হয় খায়ে বাহিৰত খায় শুই যায় আৰু৷
অ-অ
বাহিৰত
বাহিৰত খোৱাটো কিন্তু ইমান ভাল নহয় আহ এই যিবোৰে ধৰা এতিয়া অ মানে অকলশৰীয়কে থাকে অফিচ কাছাৰী কৰা মানুহ বা ল'ৰাবিলাক পঢ়ি থকা বাহিৰত হোটেলতে খাই কিন্তু ইমান সদায় খোৱাতটো ভাল নহয় বাহিৰত৷
সদায় খোৱা মানে ভাল নহয় কিন্তু মানে সিহঁতৰো এ প্ৰব্লেম হয় মানে তুমি চাবাচোন মানে সিহঁতৰ যদি ডিউটি ন টা মানত খতম হয় আঠটা মানে খতম হয় মানে ভাগৰ লাগে ন। ভাগৰ লাগিলে আৰু তুমি ইয়াত আহি বনাই মেলি খোৱাৰ মানে সেইটো নাথাকে ত সেইকানে খায় আহে
হয়-হয়।
ই আৰু ইয়াত বনাব লাগিল বাচন বৰ্তন ধুব লাগিল ফাই থৈ আহিলে তোমাৰ লেঠাই মৰি যায় তোমাৰ মানে
অ-অ সেইটোৱেই।
উম কিন্তু সেই পায় পইচা পইচা অল
কি কলা?
পইচাটো অলপ খৰচ হয় বাহিৰত খালে।
অ হয় সেইটো হয় খৰচা বাঢ়ে। উম এতি উপায়ো নাই তেওঁলোকৰো মানে কিছুমানে অকলে কাম বোৰ অফিচ কাছাৰী পৰা আহি একদম ভাগৰুৱা হৈ যায়। হৈ যোৱাৰ ফলত মানে তেওঁলোকে আকৌ নিজেই বনাই মানে ধুই পখালি কৰাত মানে বহুত কষ্ট পায়। অ সেই গতিকে মানে কি কিছুমান মই দেখিছো হোটেল-হোটেলতে মানে ঠিক কৰি থৈ দিয়ে। তে মই সদায় এনেকে খাম বুলি এইটো সময়ত সেনেকুৱাকেও মানে তেওঁলোকে এনেকে বদমস কৰি মানে খাই আৰু উম।
হয় হয় মানে তোমাৰ নিৰামিষ খানা খালেওতো বেছি টকা নাযায় ষাঠি সত্তৰ টকা ল'ব।
হয় হয়
তেনেকোৱা আৰু ষাঠি সত্তৰ টকা অলপমান নিৰামিষে খাই দিলে পইচা থাকিলেই খালে আৰু বেলেগ কিবা কানি তেনেকোৱা সেইটো আৰু কিন্তু বাহিৰত খাব নালাগে সদায় খাবলে ম পেটৰ হেৰি হয় প্ৰব্লেম হয় কিন্তু।
অ মই নিজে মানে এই এদিন ফাষ্ট ফুড খালো। খাই একেবাৰে মোৰ পেটৰ অসুখ হৈ গ'ল আৰু মানে চিকেন পকৰা আৰু ম'ম' খাইছিলো
মই শুৱাই নাই ৰবা বহুকেইদিন শুৱা নাই বহুকেইদিন শুৱা নাই।
হয় অ ইমান ভাল নহয় পিছে মোক ডক্তৰেও খাবলে আৰু মানা কৰিছে বাহিৰত এইবোৰ খাদ্য খোৱাটো।
অ অ
মানে প্ৰায় মই বাইছবাৰমান বাথৰুমলৈ যাবলগীয়া হ'ল।
এ যোৱাকালি মোৰ তেনেকোৱা হৈছে মানে মন্দিৰ এ ঠাইত গৈছিলো হো তেলত খালো খানা খাই কিনে আহি লেট্ৰিনত গলো লেট্ৰিন মানে সিমান এটা হেই নহলে। মানে একদম হেৰি হৈ গৈছে লেট্ৰিন মানে বাহিৰত খালে হয় বাহিৰত মছলা পাতি দিয়ে।
উম তাকেই তো।
এনেকোৱা মানে সিমান হেৰি হোৱা নাই
অ যিমান পাৰি মানে আমি ঘৰুৱা খাদ্যই মানে ক'ৰবাত গ'লেও লৈ যোৱাটো মানে ব্যৱস্থা
উ ভাল ভাল ভাল এনেকৈয়ে ভাল। ঠিক আছে দিয়া ৰাখিছো আজি ভালে লাগিল।
উম ঠিক আছে দিয়া ভাল লাগিল আজি উ হ'ব দিয়া।